নমস্--আজি আমাৰ বিষয়টো হ'ল স্বাস্থ্য সেৱাৰ প্ৰয়োজনীয়তা আৰু এই বিষয়ে আমি বিস্তাৰিতভাৱে আলোচনা আৰম্ভ কৰিব বিচাৰিছোঁ শাস্ত্ৰ হৈছে মানুহৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ যদি এজন মানুহ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ নাথাকে, তেন্তে তেওঁ জীৱনৰ কোনো কাম সঠিক ভাৱে সম্পন্ন কৰিব নোৱাৰে। এই সুস্থ জীৱ, জীৱন যাপন কৰিবলৈ উন্নত স্বাস্থ্য সেৱা অতি প্ৰয়োজনীয়। স্বাস্থ্য সেৱা মানে কেৱল ৰোগৰ চিক, চিকিৎসা নহয় বৰং মানুহৰ শাৰীৰিক মানসিক আৰু সামাজিক, সুস্থতাৰ নিশ্চিত কৰা বৰ্তমান সময়ত বিজ্ঞান আৰু, চিকিৎসা ব্যৱহাৰ উন্নতিৰ ফলত, স্বাস্থ্য সেৱাৰ, টো বহু উন্নয়ন হৈছে কিন্তু, এতিয়াও বহু ঠাইত স্বাস্থ্য সেৱাৰ সুবিধাৰ অভাৱ দেখা যায়। মই ভাবো যে উন্নত স্বাস্থ্য সেৱা এখন উন্নত সমাজ, গঠনৰ অত্যন্ত মূল ভিত্তি তুমি এইটো কি কবা আৰু,
হয় তোমাৰ কথাবোৰ তুমি ঠিকে কৈছা মই সনমতি তোমাৰ লগত। এ মই তোমাৰ কথাৰ সৈতে সম্পূৰ্ণ, সহমত প্ৰকাশ কৰো, স্বাস্থ্য সেৱা মানুহৰ মৌলিক অধিকাৰসমূহৰ ভিতৰত অন্যতম। ধনী বা দুখীয়া সকলো মানুহেই, উন্নয় উন্নত চিকিৎসা লাভ কৰাৰ অধিকাৰ থকা উচিত। কিন্তু বাস্তৱত বহু গাঁও অঞ্চলত, চিকিৎসালয় ডাক্তৰ আৰু ঔষধৰ যথেষ্ট অভাৱ আছে। ইয়াৰ ফলত বহু মানুহ সঠিক সময়ত চিকিৎসা নাপায় আৰু, সমস্যাৰ সন্মুখীন হয় বিশেষকৈ দৰিদ্ৰ লোকসকলৰ বাবে, উন্নত চিকিৎসা লাভ কৰাটো বহুতো কঠিন হৈ পৰে। সেয়ে চৰকাৰ আৰু সমাজ দুয়োটা স্বাস্থ্য সেৱাৰ উন্নয়নৰ বাবে গুৰুত্ব দিয়া হৈছে। আমি দেখিব পাইছো যে সময়ে সময়ে, যিবোৰ আহ গৰীব মানুহ তেওঁলোকৰ বাবে স্বাস্থ্য সেৱাতো পোৱাটো, সম্ভৱ নহয় তুমি এই বিষয়ে কি কবা।
হয় আৰু মই ভাবো যে স্বাস্থ্য সেৱাৰ ভিতৰত, প্ৰতিষেধক ব্যৱহাৰ, ভূমিকা অতি গুৰুত্বপূৰ্ণ, বহু ৰোগ আৰম্ভণত তে সাৱধান হিচাপে তোমাৰ অৱলম্বন কৰিলে, সেইটো সহজে ৰোধ কৰিব পাৰা যায় কিন্তু, সেইটো যদি আমি আগত যদি গম নাপাওঁ তেন্তে এইটো আৰু বাঢ়ি যায় আৰু সেইটো ৰোধ কৰিব পৰা নাযায়। উদাহৰণস্বৰূপে, টিকাকৰণ ব্যৱসায় এইটো আছিলে আগতে, সেইটো বহুত, ভয়ংকৰ ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰিছে যদি মানুহে, পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখে, বিশুদ্ধ পানী খাই আৰু সাস্থ, চচেতন নহয় তেন্তে বহু ৰোগৰ, পৰা বাচি থাকিব পাৰি সেয়ে প্ৰতিৰোধ, চিকিৎসাতকৈও উত্তম এই কথাটো অতি সত্য হয় নে নহয়,
হয় তুমি যিটো কৈছা কথাটো অতি সত্য হয়। আহ ইয়াৰ লগতে স্বাস্থ্য শিক্ষাও অতি প্ৰয়োজনীয়। কাৰণ স্বাস্থ্যৰ বিষয়ে যেতিয়া আমি শিক্ষা দিম যে কেনেকৈ আমি স্বাস্থ্যটো সুৰক্ষা ৰাখিব লাগে। কি কি খাদ্য আমি খাব লাগে যাতে মানুহৰ স্বাস্থ্য সুস্বাস্থ্য হৈ থাকে? আৰু মানুহে নিজৰ লগতে নিজৰ পৰিয়ালৰ স্বাস্থ্যৱান ৰাখিব পাৰে তেতিয়াহ'লে বেছি ভাল হ'ব। বহু মানুহে স্বাস্থ্যৰ বিষয়ে সঠিক জ্ঞান নথকাৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হয়, তেওঁলোকে নাজানে যে কোনটো খাদ্য খাব লাগে। কোনটো সময়ত কেতিয়া কি খাব লাগে আৰু কি খাব নালাগে। তেতিয়া মানুহে সেইবোৰ নজনাৰ বাবে তেওঁলোকে ভূল খাদ্য খাই দিয়ে আৰু তেওঁলোকৰ অসুস্থ হৈ পৰে। উদাহৰণস্বৰূপে অপুষ্টি আহ অস্বাস্থ্যকৰ খাদ্য আহ, খাদ্যভাস আৰু পৰিষ্কাৰ পৰি্ছন্নতাৰ অভাৱৰ বাবে বহু ৰোগ বিয়পি পৰে। সেয়ে বিদ্যালয়, কলেজ আৰু সমাজত স্বাস্থ্য সচেতনতা বৃদ্ধি কৰা উচিত। যদি মানুহে স্বাস্থ্যৰ মূল্য বুজে। তেন্তে তেওঁলোকে নিজৰ যত্ন অধিক ভালদৰে ল'ব পাৰিব। যদি তেওঁলোকে গ'ম পায় যে, স্বাস্থ্যটো কিমান দৰকাৰ আৰু স্বাস্থ্য ভাল ৰাখিলে আমি কিমান ভালে কাম কৰিব পাৰিম নিজৰ মনটো কিমান ভাল থাকিব নিজৰ গাত এনাৰ্জি থাকিব তেতিয়াহে মানুহে সময়ে সময়ে সেই এ কামবোৰ কৰিব পাৰিব আৰু তেওঁলোকে গ'ম পাব। তুমি কি ক'বা এই বিষয়ে?
হয়। মই ভাবো যে চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্য কৰ্মী সকলক সমাজৰ অতি গুৰুত্বপূৰ্ণ সদস্য বুলি ধৰিব লাগে। তেওঁলোকে নিজৰ জীৱনৰ ঝুকি লৈও ৰোগীৰ সেৱা আগ বঢ়াই, বিশেষকৈ মহামাৰীৰ সময়ত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ অৱদান সমগ্ৰ বিশ্বই দেখিছে। বহু চিকিৎসকে দিন-ৰাতি এক কৰি মানুহৰ জীৱন ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল, সেয়ে সমাজে তেওঁলোকৰ প্ৰতি সদায় সন্মান আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ আৰু প্ৰকাশ কৰিবলৈ লাগে। তুমি কি ক'বা?
হয়, হয়। আৰু মহামাৰীয়ে আমাক স্বাস্থ্য সেৱাৰ প্ৰকৃত মূল্য বুজাই দিছে, কভিড এ নাইনটিনৰ মহামাৰীৰ সময়ত সমগ্ৰ বিশ্ব স্বাস্থ্য সংকটৰ সন্মুখীন হৈছিল। বহু দেশত চিকিৎসালয়ত বেড, অক্সিজেন আৰু ঔষধৰ অভাৱ দেখা গৈছে। এই অভিজ্ঞতাই দেখুৱাইছে যে শক্তিশালী স্বাস্থ্য ব্যৱস্থা এখন দেশৰ বাবে কিমান গুৰুত্বপূৰ্ণ, সেয়ে আগন্তক সময়ৰ বাবে স্বাস্থ্য খণ্ড অধিক শক্তিশালী কৰা অতি প্ৰয়োজনীয়। কাৰণ, আগন্তক সময়ত আমাৰ কেতিয়া কোনটো মহামাৰী আহিব পাৰে। আৰু তেতিয়া কি হ'ব পাৰে আমি ক'ভিড নাইণ্টিনৰ অৱস্থাৰ পৰা গ'ম পাইছো। সেয়েহে এতিয়া চৰকাৰ আৰু লগতে সমাজেও সেই নিয়মবোৰ মানি চলিব লাগে আৰু যেতিয়া আমি এ যিবোৰ সমস্যাৰ সন্মুখীন হওঁ, সেই সমস্যাবোৰ আমি যাতে ভালদৰে এ পাৰ কৰি যাব পাৰো। আৰু আমাৰ যাতে একো অসুবিধা নহয় সমাজত আৰু সকলো মানুহে যাতে সুস্থ হিচাপে থাকিব পাৰে। তেতিয়া আমি সময় হিচাপে স্বাস্থ্য খণ্ডবোৰ অতি শক্তিশালী কৰাটো উচিত। আমি দেখিব পাইছো যে, সময়ে সময়ে এতিয়া ভাল ভাল প্ৰযুক্তিৰ যন্ত্ৰবোৰ আহিছে সকলো অ', হস্পিতালত আৰু মেডিকেল সেইটোৱে আমাৰ স্বাস্থ্য বোৰ ভাল ৰাখিবৰ কাৰণে সহায় কৰিব তুমি কি কোৱা এই বিষয়ে?
হয় তুমি ঠিকে কৈছা। মই ভাবোঁ যে গাঁও অঞ্চলত স্বাস্থ্য সেৱাৰ উন্নয়ন অতি প্ৰয়োজনীয়। বহু গাঁৱত উন্নত চিকিৎসালয় নাথাকে। যাৰ ফলত ৰোগীয়ে চহৰলৈ যাব লাগে। কেতিয়াবা দেৰি হোৱাৰ বাবে ৰোগীৰ অৱস্থা অধিক জটিল হৈ পৰে এইয়ে গাঁও অঞ্চলত অধিক চিকিৎসালয়, স্বাস্থ্য কেন্দ্ৰ আৰু প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ ব্যৱহাৰ কৰাটো বহুতেই গুৰুত্বপূৰ্ণ তুমি কি কবা?
হয় আহ মই ভাবোঁ যে স্বাস্থ্য সেৱাৰ সৈতে পুষ্টিৰো গভীৰ সম্পৰ্ক আছে। যদি মানুহে সুষম আহাৰ গ্ৰহণ নকৰে তেন্তে শৰীৰ দুৰ্বল হৈ পৰে। আৰু বিভিন্ন ৰোগে এৰ সহজে আক্ৰমণ কৰে। বিশেষকৈ শিশু আৰু আহ গৰ্ভৱতী মহিলাৰ বাবে পুষ্টিকৰ খাদ্য অতি প্ৰয়োজনীয় সেয়ে। স্বাস্থ্য সেৱাৰ লগে লগে পুষ্টিৰ ওপৰতো গুৰুত্ব দিয়া উচিত তুমি কি
হয় আৰু মান মই ইয়াৰ লগতে মানসিক স্বাস্থ্য সেৱাও বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি কবলৈ বিচাৰিছো বহু মানুহ মানসিক চাপ উ বেগ আৰু হতাশতাত ভুগিছে। কিন্তু বহু সময়ত মানুহে মানসিক স্বাস্থ্যক যথেষ্ট গুৰুত্ব নিদিয়ে। বাস্তৱত মানসিক স্বাস্থ্য শাৰীৰিক স্বাস্থ্যৰ দৰে ম মান ভাবে গুৰুত্বপূৰ্ণ বুলি মই ভাবো এয়ে মানুহ মানসিক সমস্যা ক্ষেত্ৰতো চিকিৎসা আৰু পৰামৰ্শ লবলৈ সংকোচ কৰিবলৈ বা দ্বিধাবোধ কৰিবলৈ নালাগে। বুলি মই ভাবো তুমি কি ক'বা?
হয় ঠিকই কৈছা। হয় ইয়াৰ লগতে পৰিষ্কাৰ পৰিৱেশো সুস্থ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। যদি পানী বায়ু আৰু খাদ্য দূষিত হয় তেন্তে বহু ৰোগ বিয়পি পৰে। সেই পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা আৰু পৰিৱেশ সংৰক্ষণ কৰাটো স্বাস্থ স্বাস্থ্য সেৱাৰ এটা আহ অংশ বুলি ক'ব পাৰি তোমাৰ মতামতটো কি ইয়াৰ ওপৰত?
হয় মই ভাবো যে আধুনিক প্ৰযুক্তিয়ে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত বিপুল উন্নতি আনিছে। বৰ্তমান সময়ত আধুনিক যন্ত্ৰ পাতিৰ সহায়ত বহু জটিল ৰোগ সহজে নিকান মানে মন্ তোমাৰ ডিছমিচ কৰিবলৈ পৰা যায় চিনাক্ত কৰিবলৈ পৰা যায় আৰু অনলাইন চিকিৎসা পৰামৰ্শ বা টেলিমেডিচিনৰ সহায়ত দূৰ দূৰণিৰ ৰোগীয়ে চিকিৎসাকৰ সৈতে যোগাযোগ কৰিবলৈ পাৰে ইয়াৰ ফলত স্বাস্থ্য সেৱা অধিক সহজ আৰু দ্ৰুত হৈ পৰিছে বুলি ভাবোঁ তুমি কি ক'বা?
হয় কিন্তু মই ভাবো যে স্বাস্থ্য সেৱা কেৱল চৰকাৰৰ দায়িত্ব নহয় প্ৰতিজন মানুহেও নিজৰ স্বাস্থ্য যত্ন লোৱাৰ দায়িত্ব পালন কৰিব লাগিব নিয়মিত ব্যায়াম স্বাস্থ্যকৰ খাদ্য, পৰ্যাপ্ত নিদ্ৰা আৰু পৰিস্কাৰ পৰিছন্নতা বজাই ৰাখি খিলে বহু ৰোগৰ পৰা বাচি থাকিব পাৰি। সেয়ে সু আহ সুস্থ জৈৱনশৈলী আহ গঢ়ি তোলাটো অতি প্ৰয়োজনীয় হয় নে নাই। কাৰণ আমি সুস্থ জীৱন যদি থাকিব তেতিয়াহে আমি ভালদৰে এ চলা বিয়া কৰিব পাৰি আমাৰ এ মাইণ্ডটো ভালদৰে চলিব আমি ষ্ট্ৰেচ নহ'ব, আমাৰ আৰু আমি আমাৰ সকলো কামবোৰ ভালদৰে কৰিম, কাৰণ স্বাস্থ্যটোৱে আমাৰ মেইন কাৰণ যদি স্বাস্থ্য ভাল থাকে তেতিয়া আমি সকলো কাম কৰিব পাৰো। যদি স্বাস্থ্য ভাল নাথাকে আমি অসুস্থ হৈ ঘৰত শুই থাকিম আৰু আমাৰ কাম বোৰ আৰু আমাৰ যিবিলাক জীৱনৰ প্ৰয়োজনীয় এ কামবোৰ থাকে সেইবোৰ আমাৰ পৰা নহব তুমি কি কবা সেই বিষয়ে?
আৰু তুমি বস্তুতটো বহুত ভালে উত্থাপন কৰিছা। আৰু মই শেষত এই কথাটো কবলৈ বিচাৰিছো যে স্বাস্থ্য সেৱা এখন উন্নত আৰু সুখী সমাজ গঠনৰ মূল ভিত্তি। যদি মানুহ সুস্থ থাকে তেন্তে তেওঁলোকে অধিক আত্মবিশ্বাসী আৰু শক্তিৰ সৈতে জীৱনত আগবাঢ়িব পাৰিব। সেয়ে স্বাস্থ্যয় সেৱাৰ উন্নয়ন আৰু স্বাস্থ্য স চেতনতা বৃদ্ধি কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। আৰু অৱশেষত মই এইটোৱে কবলৈ বিচাৰিছো যে স্বাস্থই সম্পদ এই কথাটো সদায় মনত ৰাখিব লাগিব। উন্নত স্বাস্থ্য সেৱা স্বাস্থ্য সচেতনতা আৰু সুস্থ জীৱন শৈলীৰ জৰিয়তে আমি এখন অধিক সুস্থ আৰু সুখী আৰু উন্নত সমাজ গঢ়ি তুলিবলৈ পাৰিম বুলি মই ভাবো, আৰু ইয়াৰ দ্বাৰা ইয়াকে মই কবলৈ বিচাৰিছো যে যদি স্বাস্থ্য ভালে থাকে তেন্তে মানুহৰ মনো ভালে থাকিব মানুহৰ শৰীৰো ভালে থাকিব আৰু অৱশেষত তেওঁলোকে ভালদৰে সমাজৰভাৱে কল্যাণ কাৰী কাম কৰিবলৈ পাৰিব আৰু তেওঁলোকৰ সমাজৰ ভাৱে ভাল হ'ব আৰু এইটো তেওঁলোকৰ ফেমিলি বাবে ভাল হ'ব বুলি মই ভাবোঁ। সেইকাৰণেও সুস্বাস্থ্যৰ বিষয়ে ভালদৰে গুৰুত্ব দিয়াতটো অতি গুৰুত্বপূৰ্ণ বুলি মই ভাবো ধন্যবাদ আজিৰ বাৰ্তাটো ইয়ালোকে শেষ কৰিলো।
ধন্যবাদ।